হেল্ল' আহ উ ক'ত আছা
ইয়াতে আছো ফামত ফামত আছো ব
কি হ'ল বোলে কব ন
উ ম পৱন লম বুলি কৈছিলে সেইকাৰণে সেইদিনা ফোন কৰিছ
অে
ল'ম বুলি কৈছিলে ললে নাই ল গম পোৱা নাই আজি এ্ত এসপ্তাহ মত ফোন কৰিছে
অ তাৰ কেপাচিটি কিমান দ
তা আমাক সমানে
আহঁ অঁ
উম
তাৰ ৰিজাল্ট কেনেকুৱা হ'বা এবাৰ
যোৱাবাৰ ভাল আছে এটা
উম
উম পোৱালি বেছি আছিলে তা অ পোৱালী বেছি আছিলে
যাবাৰ
অঁ
উম
উ
এইবাৰ কেনেকুৱা
এইবাৰ আছে
অঁ আৰু কি চব্জিছে নি
আমাৰতে পিছত দিয়ক
উম উম উম উম কালি সে আমাৰ সন্মুখৰ মানুহ ঘৰ
উম
আহে প কাপোৰ এযোৰ দিলেহি মই বোলো তই বোলো কাপোৰহে উতনিব পাৰিছ তুমি এতিয়া অহা হ'ব কেতিয়াবা
কে
নাই সুধিছো
কাম কেইটা কৰি লওঁ আকৌ পইচা নাই নহয় যাবলৈ পইচা হালেহে যাব পন্ত
উম উম এ এ হেৰিটোপ লৰাটো শেষ হ'ল নেকি উ কিয়টো পালো ত
খেই পইচা খৰচ কৰিলো কচ
বাকি আনতৌ
চব এ বনাই দিলো পাঁচ হাজাৰ তাৰ পিছত হাঁ
বাজ মানে দুটা দুটা
বন্ধনা
আঁ
কি দুটা
দুটা একেলগে দিয়া হ'ল মানে
নহয় দুটা ক'ত দুটা
কেইটা
পাঁচ হাজাৰ পাঁচটা
আঁহ অঁ উ উম ভৰাই থৈ আছে মানে
অঁ দুটা গ'ল আৰু তিনটা আছে কালি এটা গ'ল আগত এটা গ'ল তাৰপিছত এ হাই দিয়া নাই ৰাছিদ দিলো নহই
উম
তাৰপিছত ক'ত ক'ত দিলো অ তাৰপিছত এ সেই সাততাত তৱ হেৰী আনিলো এটো কি বুলি কয় দানা আনিলো
কেছ পইচা দিয়া নাই চাগে এ পইচা দি অনা হৈছে নে এনেই ক সেইকেইটা উম নানিলেও হয় মই এবাৰ ভাবিছো
অ দে তাৰপিছত এ বমা যাক দিলো নহয় বাৰ বোমাটো পাঁচশটো আহ তাৰপিছত আৰু আহ তাৰপিছত সেই দৰপ আনি দিলো কেইটামান তাৰপিছত আকৌ এই এহেজাৰ টকা হেৰিত দিলোঁ মাৰ এইটো কি বুলি কয় ধৰ ধৰা পইচা দিলোঁ তাৰপিছত অ এই ছেটিঙৰ এটা দিলো পোন্ধৰশ টকা সেনেকে
উম উম উম তাকে বা সেই খলিহা লাগিব চাগে ইয়াতে নাই নহয় বস্তু
নাই ফুলিয়া হ'ব লাগিব
বডিঙৰ কাৰণেও নাই
নাই একো কাৰণে নাই খলিয়া আকৌ যোৱাবাৰ লৰা খিনি এতিয়া খিনি বেয়া হ'ল এ বৰষুণত তিতিলে যে আমি তালে গুচি গ'লোগে যে তিতি থাকিলে জেকি থাকিলে মানে পলি
ৰ'দ নাপালে। উম, সেই লখিমপুৰলৈ যোৱা দিনাখনৰ পা চোন বৰষুণে, বৰষুণ। সেইটো কাৰণে আকৌ
তাৰ আগতো কেইদিনমান বৰষুণ পালে নহয় তাত? থৈ যাওঁতে
উম।
এইবাৰ সেইকাৰণে একদম সময়তহে ল'ম। পোৱালি দিয়া এশ আগত ল'ম আনি, পিনি ইয়াত ভৰাম গোটেই পায়িয়েই দিম একেলেথাৰিয়ে
উম, উম, উম, উম, উম। গোটেই মানে বৰ্ডিঙৰ বস্তুখিনি ঠিক, ঠাক কৰি থৈ আহিবা দেই।
উম। চব চোন, টোন মায়ি যাব লাগিব
উম।
বৰিঙ বচ মানে বৰিঙৰ হয় চাইডৰ পাল্ফ আছে নে নমাই দিলেই হ'ল। ওপৰত দিবই নালাগে।
বদ দিব নালাগে নেকি?
নালাগে ওপৰত দিব হমই আহিল।
উম। উম, এবাৰ বেছিদিন গুদামত ৰাখিব নালাগিছিল।
মানে অকল সেই ছাইডটো পেলালে হ'ব। স্বাইটো আছে পেলাই দিম আৰু বছ।
উম, উম, উম।
বাঁহীটোহে খালি মাজ মাজে মাজে অলপ হেৰি হ'ল।
হা, হা?
বাহিৰৰ পালবোৰে উম, এইবাৰ এন্দুৰ ধেৰ নহয়।
উম।
তে ফালি কুটি মেলি এদাই গ'লে।
এ তে ত্ৰিপাল কেখন।
অ', টিপালী খান বস্তাবোৰ অলপ উঠিলে দে
অ সেইবোৰ চেঞ্জ কৰিব লাগিব উম
সম্পূৰ্ণ ঠিক কৰিব লাগিব মই ডাঙৰ ডাঙকে নহ হয় বা অলপ সৰু সৰুকে ভাগ ভাগ কৰি পিনে কৰিব লাগিব তাৰিছত সে আৰু
উম উম উম
সেই তেনকা বাকি নাই
বাকি কে লাইট চাইট ত এতিয়া একো নালাগে
নালাগে সেইবোৰ চব কৈ পিনি ধুনীয়াকে ক্লিয়াৰ কৰি পিনে
উম বাচনখিনি ধোৱা হ'লনে নাই
বাচন মাও আছে দহ পোন্ধৰটা মানত কিহে
সেইখিনিটো অকল বডিঙতহে লাগিব
উম
উম উ
নি নিজে কৰলা
উম উম উম তাতে
তাৰপিছত ওপৰত হেৰি দিম বুলি আহিলে এতিয়া চাই লওঁ কি হৈ গল
তাকে
উপৰত চিলিং মাৰিম বুলি ভাবিছিলো এইবাৰ বস
কাউপন
এ হেৰিত ফামৰপৰত বস্তাখিনি উলিয়াবা চিলিং মাৰি দিওঁ নি গৰমৰ কাৰণে চাই লৈছোন বাৰু কি হয়
উম হ উম
অ ফালিবলৈ আছে ফালিকিনি ইয়াত ধেৰ কাম আছে
উম উম উম উম মাৰিলে বেছি গৰম পাব নেকি
নাপায় উ ব
উম উম উম উম
উম
স তাকে চাই কৰি লোৱাচোন বাৰু কি কৰিব পাৰি ন
হম
উম ঠিকেই বাৰু আছে
উম
ভাত কিহে হ'ল পিছে
এয়া ভাজি
উম উম
আ তেনে ক নে
হ'ব হব
উম উম
উম